হেল্ল' এয়া আছো দিয়া অ ভাল দেই তোমালোকৰ ভাল?
ভাল ভাল কি কৰিছা এতিয়া চাহ পানী খালা।
অ এই খাই কৈ উঠিছো।
এই গৰমত ইমান চাহাহতটো মানে নেমু চৰ্বতহে খাবা আৰু
অ এই চাহকাপ ভাতি পেলাই খাওৱে গাখীৰ চাহ খোৱা আমাৰ খোৱা হয় অ হয়
মানে কি অভ্যাস হৈ যায় ন এতিয়া চাহ উম চাহকাপ খালেহে গাটো মানে অলপ ভাল লাগি যায় চাহ খাই আমাৰ
চাহৰ আৱিষ্কাৰ নোহোৱা আধা মানুহ মূৰৰ বিষতে মৰিল
মৰিলে হয় অ এতিয়া গৰমত চোৱাচোন ন ধুনীয়াক এ নেমু পানী অকন খাব লাগে আমাৰ সেই গৰম চাহকাপ খাই লৈ আৰু গৰম লাগে
তথাপিও লাগে চাহ কাপ
তই কা মোক খালে কিবা সম্পূৰ্ণ যেনে নালাগে কিবা যেন ধৰুৱা
অহ এ আজি আমাৰ এই হেৰি কৰিলে যে মাছ মাৰিলে এ দিনটো আজি মানে ব্যস্ত আৰু অ ফিছাৰীও আছে আকৌ এই দলনি আছে ওচৰতে এ দলনিত অ দলনিত মাছ ধৰিলে
তুমিও গৈছিলা নে মাৰিছিলা
মাৰিচিলো
তুমি মাৰি চাগে
দলনিত মানে পানী অকনমান অকনমান হৈছে
হৈছে হৈছে অ বৰষুণো দিছে দি আছে উম হয় হয় এনেকুৱা মানে পালে আৰু তোমাৰ এতিয়া মাছৰ জীৱ ভেজাল মাছতো আৰু বেলেগ বেলেগ এ লোকেল মাছ তোমাৰ আজিকালি চো শুনা মতে বোলে মাছতো কিবা কিবি দিয়ে সাৰ চাৰ উম এতিয়া একেলমা আছে ফিচাৰীতকেও মানে তোমাৰ এতিয়া লোকেল খাব পালে ভাল আৰু উ কি নিজাকৈ দি মাৰিছা নেকি জাকৈ মাৰিছা জাল পাতিছো অ অ ভাল লাগে দিয়া ন আগত মানে বহুত আগতে মানে সেইবোৰ বহুত ভাল লাগিছে তুমি জাকৈ মাৰিছা জাকৈ ভালে আছে
আছে আছে জাকৈ
দিয়া আছে যে আজিকালি দেখিবলে নাইকিয়া হলচোন হয়নে ঠিকে নাই চাগে ল'ৰা ছোৱালীয়ে চিনি পায় নে নাপায় আছে আমাৰ আছে এনেই মানে পাৰি থোৱা নিচ সেনেকে আছে বেয়া হৈ হৈ গৈ তেওঁ মানে কি হয় এতিয়া তেনেকুৱা নাইকিয়া হল যে ওচৰ খাল বিল নাই মানে কি পথাৰবো বোৰো এতিয়া লাহে লাহে হে চোন হেৰি হৈয়ে গৈছে নাইকিয়া হৈ গৈছে মানুহে ঘৰ ঘৰ বনাব লৈছে যে তাকে তেনেকোৱা মাৰা সুবিধাই নাই আমাৰ এইখিনিত।
কথাৰ হেৰি নাইকিয়া হৈ গৈছে যে এতিয়া।
নাইকিয়া হ গৈ চে চাবাচোন খেতি বাতি চোন মানুহে লাহে লাহ মাতিহে পথাৰতো কোনোবাই মাত পেলাইহে থৈ দিয়ে যেন ঘৰ চৰ বনাব। উম। ঘৰ বনাব যে। উম। সেয়াই তাকে কিমান মান পালা মাছ।
পালোঁ দিয়া কেইটামান অ' এই দুপৰীয়া টেঙা খালোঁ ৰাতিলৈ আকৌ খাম আৰু কিবা দি। উম।
সেইটোয়ে সোৱাদ লাগে।
অ' টেঙাই মেইন আৰু
টেঙা এতিয়া গৰমত মোৰ যে একে নেমু দিয়া মাছৰ টেঙা জোল কণ আৰু একো নালাগে সেইকন উম নেমু নেমু। নেমু।
আমাৰ ছোৱালীয়ে ভাল পায় আকৌ।
মোৰ সেই মানে আলুতকে
কিহে দি ধৰে আৰু সেইফালে কি কি ব্যৱহাৰ
দেখো ন এনেকে জাকৈ খালৈ লয়। কিছুুলোকে যোৱাত সুবিধা আৰু কি জাল দিও ধৰে।
অ' আমাৰ আকৌ অ' আমাৰ
আগতে আমিও বৰশী দিও ধৰিছিলো।
অ' আমাৰ এই বেনজাল আছে। মাৰে দেউতাহঁতে। পলহ মাৰে। পলহ দি যে অ' আৰু চিপজাল আছে নহয়।
উম। আৰু যে শৰালি জাল নে কি ন? অ' চিপ জা আগতে যেতিয়া এই পানী হয় আমাৰ ইয়াত বাৰিত যে বানপানী হয় তেতিয়া অলপ মাছৰ এই ছালবোৰ দেখোঁ এতিয়া সেয়া লাহে লাহে নাই সেয়া হৈ গৈছে এ দিয়া আগতে এই বান পানী হ'লে চাবাচোন মাছৰ যে উজান আহে
অ অ আকৌ এইয়া হেৰি যে পাতল অ পাতল এই জাল এখন লৈ টানি দিলেও যে আহে সৰু সৰু মাছবোৰ
অ আকৌ যে এনেকে কি দীঘল কে যে লগাই থয় সেইখন কি জাল এনেকে যে লগাই থৈ ইফালত অ জাল পাতি থৈ যে উম উম অ অ আছে চাগৈ অ তেনেকুৱা ন সেইখনত যে এ এ বহুত মাছ লাগে লাগি থাকে কিন্তু সৰু ডাঙৰ
অ আকৌ পানী বাঢ়িলে যে ভেটা অ, ভেটা দিয়ে যে, জালেদিয়ে অ জালেদি যে হে মেৰিয়াই পেলাই ভেটা দিয়ে যে, সৰু সৰু মাছবোৰ যে সোমাই
চাবাচোন তুমি যেতিয়া মাছৰ হেৰি নিজে নি মাৰিবও ভাল লাগে আৰু কি হয় মানে চাইও ভাল লাগে।
চাইয়ে ভাল লাগে এই পানী বাঢ়িলে আমি যাওঁ নহয় চাবলৈ আগতে যোনফালে পানী বাগৰে সেইফালে দিয়ে মানে ভেটা পাতি দিয়ে যে
ভেটা পাতি দিযে অ অ এ বেছি পানী হ'লে অকন পানী সিঁচি লয় যে আগতে তো পানি হিছি টিং টিং বান্ধি আহিবলে চাবাচোন তেলৰ টিঙ থাকে যে, সেই তেলৰ টিঙে মানে কি কৰে পানী সিচে অ বহুত খিনি ভাল লাগে চাই দে মই এইবাৰ দুবাৰমান দেই আমি এনেকে পানী পু খুৰীত পানী হওঁতে, এনেকে মাছ অহা পানীত, তাৰ পিছত আমি বহুত বৰশী বাইছিলো মানে
অ বৰশী বাই ভাল লাগে। আকৌ হয় নে? বৰশী বাই ভাল লাগে অ', আজিকালি লৰা ছোৱালীয়ে সেইবিলাক ন
নকৰে অ', সেই ভাবে মাছ মাৰিম গনে মানে বিশেষকে মাক দেউতা তাকে দিয়াচোন ন কতনো মাছ মাৰিবলৈ এতিয়া পঠাব তেনেকুৱা আৰু।
আৰুে শেৱালি জাল যে শেৱালি জালতো অ এ ডাঙৰ-ডাঙৰ মাছ লাগে শেৱালি জালতো ভাল উম', বেংজালত যে, বেংজালত যে, কলঙত অ বহুত ডাঙৰ-ডাঙৰ মাছ পাই বহুত ডাঙৰ-ডাঙৰ মাছ পাই একদম উম বাৰা্দাত বান্ধি থলে আমাৰ দেউতাহঁতেৰ বোলে আগতে বাৰান্দাত বান্ধি থ'লে একে মাটিত চোচৰি থাকে ইমান ডাঙৰ মাছ মাৰিছিলে বেংজালত।
অহ', হয় দেই এইবোৰ সজুলিবোৰ লাগ
অ আগৰ ভোক বিলাক বে বেলেগ আছিলে এতিয়া কৈ থাকে, ইমান আমি ইমান অ', তহঁতে এতিয়া খাবলৈ নাই ইমান ডাঙৰ মাছ ইমান সৰু-সৰু মাছে খাব অ', আগতে অ', আগতে বহুত মাছ আগতে মানে প্ৰজা ি বহুত আৰু হয়নে মাছৰ হেৰিটো বহুত, উৎপাদনতটো বহুত। এতিয়া নাই। এতিয়া কলঙতো নাই ইমান। অ', কিনিব লগা নহয় মাৰিয়ে আনে চবে মাৰিবই যায় হয়নে? এতিয়াও যায় আমাৰ ইয়াত যায়। যেনিবা বিহুত উৰুকাৰ দিনা, আমাৰ কলং
পৰিৱেশত সেইটো আহে, অ', মোক সেইটো ভাল লাগে। এই যে বিহু আহে অ', আচ্চা সমানে যে বিলত নামে, ইমান এটা ধুনীয়া অ',
ফালে যাক-যাক
জাক অ', পল' মাৰে একে ইমান ধুনীয়াকে মানে ন আমি
যোনে যি পাৰে মানে লৈ যায় আৰু পল, চিপজাল টনি অ', আগতিয়াকে একে মানে হেৰি যে ঘুকুতা ঘুকুতা মাৰে। আমাৰ ঘুকুতা লৈ-লৈ যায় নহয় অ', চিপজালত টনি আগতীয়াক একে চাচি শুকুৱাই একদম সাজু কৰি ৰাখে আৰু।
হে,
সেইদিনা শুই উঠিয়ে
অ' যাবই আৰু অ' কিতো ভাল লাগে চাবাচোন। গাওঁৰ মানু্হ মানুহখিনি লগ হৈ যেতিয়া একেলগে নামিব কিমান এটা হুলস্থুল ফূৰ্তি দিন খাবা
হয় দিয়া আমি মই ৰৈ থাকো, কি পাই বা পায় নে নাপায় অ' আৰু নাপালেও মানে বেয়া নালাগে, যিটো মানে যেনেকুৱা পৰিৱেশত যায় সেই চাবলৈ যোৱাটো এটা হেঁপাহ হয়নে?
পইছা লাগে সমানেই ভগাব। কিবা মাৰা জন্তু ফুৰ কি মাছ মাৰা এটা সেইটোৱেই তাৰ মান লৰাটো বহুত বেলেগ। বহুত বেলেগ সেইকাৰণে মানে ভাল লাগে মই এইটো ভাল বিহু আহিলে সমানে যে। গোটেই মানুহখিনি মাৰিব যাওঁ। গাঁৱৰ মানুহখিনি লগ পোৱা যায় মানে এতিয়া তেনেকুৱা পৰিৱেশ
ৰাইজৰ অ' আমাৰ আকৌ আমাৰ এই মাহ ঘৰ সফালে আকৌ ৰাইজৰ ফিচাৰী আছে। নহয় ৰাইজৰ ফিচাৰী মাৰিলে চবে ভগাই ভগাই লয় একে সমানে ভাগ কৰে অ'
আগতেো দুই তিনিও আছিলে এতিয়া লাহে লাহে আমাৰ ইয়াতো মাৰে এই
হ কিমান ঘৰ মানুহ আছে খেলখনত সিমানটা ভাগ কৰি একে ভগাই ভগাই থয়
আমাৰ মানে সেইটোয়ে পুখুৰীতো মানে কেতিয়াবা চাফ চাফ চিকুণ কৰি লাগে কিবা এটা ৰাজহুৱা পইচা উঠাই বা পুখুৰীতটো চাৰিও চাইডতটো অ' জেং দিবলৈ পইচা অ' বিশ ত্ৰিশ টকাই হওক লাগিলে তেনেকেও পইচা উঠাই হে আৰু তেনেকে ঘৰ পা যাই বাঁহ জেং
অ' নি- নি
নি নি সেইটো এটা ভাল লাগে দিয়া, এই ভাল লাগে জানা এনেক মাছৰ লগত কেতিয়াবা সাপ চাপ উঠে যে একে সেইটো এয়া মানে এনেকুৱা হাঁহি অ' হাঁহি
দলনি জাকৈ মাৰিলে যেতিয়া জোকে ধৰে দলনি জাকৈ যেতিয়া জোকে ধৰে চিঞৰি বাখৰি হুলস্থুল উম এতিয়া আকৌ দলনিত আমি মাটি ৰুব লাগিব
অ এই চাগে এনেকে মাটি ৰুলে ন ৰোৱা পতিলেও চাগে বহুত জোক আহে ন জ আহে অ পিন্ধি ল'ব লাগিব অ এই মহ জোকটো যে বহুত দীঘল হয় এটা কি চেনী জোক মহ জোক এইবোৰ অ চীনা জোক অ
উ
কোন আমাৰ সেইটো চাইডে মানে চেনী জোক বুলিও কয় কে
নাই নেকি আমি চীনা জোক বুলি কওঁ
তাকে মাছৰ এইবোৰ মানে ভাল লাগিছে দেই এতিয়া এইটো পৰিৱেশ নাই আৰু মানুহে পদন ৰাজহুৱা হম আৰু মানে খোৱাটোতকেও মানে লগ হোৱা
উম আমাৰ এইফালে আহিলে দে দেখাবা পাবা আহিবা কেতিয়াবা
যাম দিয়া বাকী ঘৰত চবৰে ঠিকেই আছে নহয়? দিয়া দিয়া এয়া কাম বন
কাম বন আকৌ এতিয়া কামত লাগিব লাগিব
অ ধূপ চাকি দিয়া আৰু। দিয়া অ', ঠিকে আছে দিয়া। পিছত আকৌ মানে খবৰ লম। কথা পাতিম বাৰু দিয়া, ঠিক আছে দিয়া, অ'।